হেল্ল', অ', কি কৰিছা।
এইয়া বহি আছোঁ, তুমি কি কৰি আছা।
অ', ময়ো বহি আছো, এই বহি মানে পুখুৰীৰ ওচৰত এই মাছৰ দানা দি আছিলোতো, মাছ পোনা পেলাইছিলো এ এতিয়া ইমান ডাঙৰ ডাঙৰ হৈছে।
অ', ক'ত ঘৰতে।
অ', ঘৰতে, মানে সৰু সৰু পোনা দিছিলোতো এতিয়া ডাঙৰ হ'ল মানে মই অলপ পোনা বিলাক দি পেলাই মানে পুখুৰীতো ডাঙৰ আছেতো পোনাবিলাক দিলে পিনে ডাঙৰ হোৱাৰ পিছত মানে বেছি দিলে লাভো হয় আৰু। ঘৰৰ কাৰণেও চলি যায় তাৰপিছত আৰু বেছিও দিও বেপাৰীবিলাকে লৈ যায়।
তাকে তোমালোকৰ মানে ঘৰতে পুখুৰী আছে?
অ, ডাঙৰ পুখুৰী আছে মানে।
পুখুৰী আছে ঠিকে আছে ভালেই তুমি সেইটো
লকডাউনৰ পা মানে কৰি থাকো আৰু। তুক তাকে
অ', অ', ভাল লাগে ব্যৱসায়টো ঠিকে আছে এনেকে কৰিব লাগে।
উম, এতিয়া ধৰক ঘৰৰ কাৰণেও খোৱা হৈ যায় তাৰ পিছত বেপাৰী বিলাকো লৈ যায়।
অ',
পইচাও ওলাই যায়। ন'যিমান খিনি মাছৰ পোনা দিওঁ মানে বৱসায় নিচিনাই। ধৰক উম, এতিয়া সৰু মিৰিকা, বাহু, গ্লাছ কাপ এইবিলাক পেলাইছো এতিয়া এ সৰু-সৰু দিছিলোঁ এতিয়া ডাঙৰ ডাঙৰে হৈ গ'ল। মই ৰাতিপুৱা আৰু আবেলি মানে এনেকে দানা দি দিও তো
অ',
তাৰপিছত ডাঙৰ হৈ যায় আৰু হাঁহ পোৱালি কেইটাও ৰাখি দিছো হাঁহ কেইটা মানে পানীতে খেলি থাকে। হাঁহ আৰু হাঁহবিলাক পানীত থাকিলেও বেছি ডাঙৰ হয় ন'?
আ, তাকেতো উম, তোমাৰ ব্যৱসায়টো দেখোন ভালেই তুমি ভালহে আগলৈকো সেয়াকে কৰিব পাৰিবা।
অ, চলি- চলি আছে ধুনীয়াকে আৰু এতিয়া অৰ্ডাৰ বিলাক পাই থাকো পৰ্দা পালোঁ মানে বেপাৰী বিলাক থাকেই তাৰ পিছত জাল আছে ডাঙৰ। আৰু লগৰ ওচৰ ভাইটিসকলেও আছে দাদা ভাইটিসকলে সেন্তেও টানি ছোঁনি দিয়ে মাছ খাবলৈও লৈ যায়।
ঠিকে আছে এইটো ব্যৱসায় কৰিব পাৰিলে বহুত ভাল।
ভাল এতিয়া নিজৰ জেগাত নিজৰ জেগা আছে আৰু টেনশ্যন নাই নিজৰ জেগা নাথাকিলেহে কৰিবলৈ দিগদাৰ হয় বেলেগৰ তাত কৰিব গ'লে। ধৰক এয়া মই মাজতে মোৰ পুখুৰীৰ লগতো আৰু আমাৰ ওচৰৰ খুৰা এজনৰ পুখুৰীটো মই লৈছিলোঁ হিহন্তে মানে নিজে নকৰেতো পুনা- চোনা নিদিয়ে তাৰছত মই লৈ লৈছিলোঁ মানে দুবছৰ কাৰণে। পইচা দি তাৰ পিছত মাছ বিলাক তাতে থৈছে সিহিন্তৰ ওলাই - ওলাই বেছি দিয়ে মনে -মনে গমেই নাপাওঁ মই।
অ, তাকে নহয়। তুমি এতিয়া মানুহ এটা ৰাখি দিব লাগে তেতিয়া তোমাৰ মাছটো তেতিয়া -তেতিয়াহে থাকিব তুমি ইমান কষ্ট কৰি যদি দানা চানা খুৱাই যদি তুমি যদি সেই বেলেগে নিয়ে তেতিয়া তোমাৰতো দিগদাৰ হ'ব ন?
দিগদাৰ হয় অ, তাৰ পিছত মই হেৰি কৰিছো তাৰ সিহঁতৰ খুৰাজনৰ পৰা মই পুখুৰীটো এৰাই ল'লো মানে পিছত মই নিজৰ আৰু ওচৰতে আৰু খান্দাই দিছোঁ দা পুখুৰী।
অ, ভালে আছে বাৰু ন, সেইটো ব্যৱসায় তুমি একেবাৰে কৰি থাকিলেও বহুত তোমাৰ টকা হ'ব কাৰণ কিয় এটা ব্যৱসায় লাগি থাকিলে ভাল আৰু তুমি এটা অত এটা ত'ত এটা কৈ থাকিলে তোমাৰ ব্যৱসায় একো নহ'ব। এটাতে তুমি যদি ভালকে মন দি লাগি থাকিব পাৰা তোমাৰ কাৰণে বহুত ভাল।
এতিয়া মানে হাঁহ পোৱালী বিলাকো ৰাখি দিছো পিছে মাহঁতে চাই মানে হাঁহবিলাক।
অহ।
হাঁহ, মুৰ্গী এনেকুৱা মাহঁতে চাই আৰু মই মাছৰ দানা -চানা বিলাক আনি দিওঁ। তাৰপিছত কেতিয়াবা ময়ো দিওঁ মাহঁতেও দিয়ে ভণ্টিহঁতেও দিয়ে। আবেলি ৰাতিপুৱা তেনেকেকে দি দিও মানে।
অ, তাকে ভালেই কৰিছা এইটো ব্যৱসায়। আৰু বিক্ৰী কৰি -বিক্ৰী কৰি ধৰা ঘৰৰ পৰাই লৈ যায় চাগৈ তোমাৰ?
অ মাজতে মই এইটো দহ হাজাৰ টকা পোনা পেলাই পেলাই মই আশী হাজাৰ টকা বেচিছো সেইটো মাছেই দানা ধৰক আৰু দহ হাজাৰ গ'ল মানে বিশ হাজাৰ টকা মোৰ খৰচা হৈছে আশী হাজাৰ টকা মই বেছিছোৱেই তিনি চাৰি মাহৰ
চাৰি মাহত
অ চাৰি মাহত মানে পুৰা মই বাজেট বিলাক লি লিখি থৈ দিওঁ ন হিচাপ কিতাপবিলাক কৰি থওঁ মানে কিমান কি কেনেকৈ খৰচা হৈছে দানা কেনেকুৱা গ'ল
তে ন এতিয়া তুমি দানা কিনি দানা যে কি খোৱা?
দানা আপোনাৰ হেৰি মাছৰ কাৰণে এনেকে পেকেটিং বস্তা আহে তাতে চল্লিছ কেজিকে থাকে। তাৰ পিছত এইটো মাছ কাৰণে মানে। সৰু সৰু আপোনাৰ গোল গোলকে মাৰ্বলৰ নিচিনা মানে মাৰ্বলটোক ডাঙৰ নহয় এইটো সৰু সৰু মানে।
তাকে
উম এই ভুজিয়া নিচিনা মানে সৰু সৰু
অ সেইটো কষ্ট কৰিব লাগিব ন কষ্ট কৰিলেহে তুমি পাবা কিবা এটা যদি তুমি কষ্ট ন কৰা ধৰা এতিয়া মাছখিনি তুমি যদি দানা নোছোৱা নোখোৱা তাৰপিছত ভালকে যদি তুমি পানী চানীখিনি যদি ভালকে চাব
অ মই ধুনীয়াকে চাব কৰি ৰাখিছো পুখুৰীটো মানে ইমান ধুনীয়াকে চাফা কৰি ৰাখিছো ওচৰৰে মানে পোৱালীবিলাক আহি মানে গা ধুয়ে আৰু মানে ধুনীয়াকে সদায় মটৰ পানী দিয়ে থাকোঁ এতিয়া কালি কিমান ৰ'দ দিছিলে কালি ৰ'দৰ কাৰণে মই মা হেৰি আপোনাৰ মটৰ পানী দিলো তাৰ পিছত কলপাত গছৰ পাত খিনিও আনি দিছো চুপাৰ মানে এনেকে মাছবিলাক ঠাণ্ডা পাই ন তেতিয়া জিৰণি চিৰণি লবলৈ ভাল পায়।
অ টৌ তাকে। তাকে মানে কি আৰু ধৰা আগবাঢ়ি যাবা সেইটো কৰি লৈ পেলাই আৰু অকল যে চাকৰি কাৰণে যে তাকেইতো ন
এতিয়া আৰু এইবিলাকে কৰি আছো আৰু চেণ্টাৰত দোকান এটা দিছো তাতে আমাৰ ভাইটি এজনক বহাই থৈছো সি মানে বাহিৰত আছিলে আকৌ গুচি যাব খুজিছিলে বাহিৰত মই কৈছোঁ বাহিৰত যোৱাতকে মোৰ দোকানতে থাক দোকানটো ভালেই চলি আছে তাকো মানে ভালেখিনি দৰমহা দিওঁ আৰু দোকানটো মানে হোটেলত কিনাৰটো পাণ দোকান আছিলে চলে ভালেই চলে
সেইটোৱে অকল যে তুমি চাকৰিৰ কাৰণে যে কৰিব লাগিব চাকৰিৰ কাৰণে যে পঢ়িব লাগিব সেইটো কথা নহয় ব ব্যৱসায়টো এটা ডাঙৰ চাকৰিতকৈ তোমাৰ ব্যৱসায়তোহে বেছি লাভ আছে কাৰণ ব্যৱসায়ত তুমি ডেইলি পইচা দুটকা পাই থাকিবা হয়নে চাকৰিতটো তুমি মাহেকে মোওত পাবা আৰু তোমাৰ লাকত চাকৰি থাকিবও লাগিব গতিকে তুমি যদি পঢ়ি শুনি যদি তুমি ঘৰতে যদি মা দেউতাৰ ওপৰত খাবলৈ বিচাৰা তেতিয়াহ'লে কি হব
তাকেই এতিয়া পৰহি মই মাছৰ অৰ্ডাৰ পাইছিলো পৰহি ত্ৰিশ হাজাৰ টকা মাছ দিলো এই ৰাইজৰ পুখুৰী বিলাক নাথাকে জানো গাঁৱত তেনেকে মোক কৈছে যে ভাইটি কি তোমাৰ তাতো ভালেখিনি পোনা আছে তাৰপৰা আমাক দিব পাৰিব নেকি পিছত অ মই দিলো তাৰপিছত সিহঁতক লৈ গ'ল লাভ হৈছে সিহতো এতিয়া ডাঙৰ কৰি বেছিব লাভ হ'ব যেনেকৈ বিহু টাইমত বেছিব ডাঙৰ ডাঙৰ কৰিব তেতিয়া বাহু চিতল এইবিলাকৰ লাভ হয় ন
অ লাভ হয়টো বহুত লাভ হয় মাছৰ দামটো বহুত তোমাৰ
অ আজিকালি লোকেল মাছ বিলাক ভাল খিনি মানে পাবলৈও নাই বজাৰত চব চালানিয়ে পায় বেছিভাগ এতিয়া ভাল আমাৰ যেনেকে ৰৌ হৈ গ'ল বাহু এইবিলাক আপোনাৰ বজাৰত বহুত - বহুত কম মানে।
কম-কম-কম আমাৰ ইপিনে এতিয়া ধৰা তোমাৰ এতিয়া লোকেল মাছ বিক্ৰী কৰে। এপোৱা মাছেতে এশ টকা লয় কিন্তু মাছ কিন্তু বৰ ধুনীয়া কিন্তু খাবলৈ আৰু তোমাৰ কিন্ত মা সেইকাৰণ আৰু আমি মানে সেই মানুহজনৰ পৰাই লও বেগৰ পৰা মাছ নলওৱ আমি মাছ খাবলৈ হ'লে সেই মানুহজনৰ হতে ফোন কৰি দিও নহ'লে ইয়াত আহি থাকে অসমীয়া মানুহ হয়। তেখেত মানে কি মাছখিনি বৰ ধুনীয়া আৰু মানে লোকেল মাছ আমি মানে ফাৰ্মৰ মাছবিলাক ন হ আৰু জানাই নহয় আজিকালি সেইবিলাক মাছ খাই লৈ মানুহৰ বেমাৰ হৈছে ন।
কি কিমান খাৰ কিমান কি - কি যে কি - কি যে খুৱাই থাকে মাছ বিলাকক।
তুমি এইটো মানে এতিয়া য'ৰ তৰ এতিয়া মাছ খাবলৈ মানে ঘিনণ লগা নিচিনা হৈ গৈছে যেনেকুৱা
অ, যেনেকুৱা ভিডিঅ' বিলাক নিউজত চাই থাকে মানে আৰু বেয়াই লাগে। বাবলৈ খাই তেনেকৈ চাই লৈ খাবলৈ ভাল নালাগে নহয়।
নাই- নাই- নাই খাবলৈ মনে নোযোৱা যেতিয়া মাছ দিম বুলি মাছ লম বুলি ক'লে
কি যে লদিয়াই দি আছে পুখুৰীত বাপৰে বাপ মাছৰ মানে অৱস্থাই নাইকিয়া কৰি দিছে বোলে।
তাকেতো কি কৰিবা এতিয়া - এতিয়া নেখালেতো নহব ন।
তাকেইতো এতিয়া আলহী এজন আহিলে তো সদায় মাংস দিলেও নহয় আৰু মাছ লাগেই।
লাগে - লাগে কিয় নালাগে ন মাছ মাংস দুয়োটাই লাগে।
তেতিয়া মোৰ মানে মাছৰ কাৰণে টেনচন নাই। এ আলহী আহিলো কোনোবাই আহিলো মানে মোৰ যে একদম মানে পিয়ৰ মাছ মানে জানে মই নিজৰ দানত শুৱাই থকা মাছ আৰু পুখুৰীটো ইমান চাফ চিকুণ আছে কোনোবা দেখিলে মানে অলপ পানীটো চই চুবলৈ মন যাব মানে এনেকে চাফাকে ৰাখিছো মানে।
ঠিকে আছে তেনেকুৱা কৰিলে ভাল তোমাৰ মানে মাছটোও তোমাৰ তাত মানে নষ্ট নহয়। আৰু ত মানে ডাঙৰ হয় আৰু মানুহৰ মেইন কথা হ'ল চাফ চিকুণতোয়ে।
হুম চাফ চিকুণতোৱে মেইন যিকোনো বেপাৰ বাণিজ্য কৰিলে চাফ চিকুণকৈ কৰিলে চবেই ভালেই পায় ন চাবলৈ।
ভালেই পায় সেইটোৱে মানুহৰ
এতিয়া মোৰ পথাৰত খেতিপথাৰ লগতো মানে পুখুৰীতো কালেকচন কৰি দিচো। এতিয়া ধৰক পুখুৰীত যদি বেছিকৈ পানী হৈ গ'ল তেতিয়া মই পথাৰত দি দিওঁ এতিয়া ধান চান লগাইছে আমাৰ কামবিলাক চেছ কৰি দিলো পথাৰত। এতিয়া পুখুৰীত যদি অলপ মানে এতিয়া বাৰিষা চিজন পানী চানী যদি জমি যায় পুখুৰীত। ত মাছখিনি ওলাই যাব ন এইটো চিষ্টেমত মানে মই পাৰৰ পৰা এটা পাইপ ডাঙৰ পাইপ এটা পথাৰ লগত যোগাযোগ কৰি দিছো মানে। ধৰক তেতিয়া পুখুৰীত যদি পানীটো বেছি যায় তেতিয়া মই পাইপত জাল অলপ মেৰিয়াই দি পানীটো পথাৰত দি দিও এতিয়া পথাৰত কাম হৈ গ'ল পথাৰতো পানী লাগেই আৰু।
লাগে - লাগে কিয় নালাগে নো পথাৰতো এতিয়া পানী তোমাৰ এতিয়া বাৰিষা দিন বুলি এতিয়া পোৱা পানীতটো নাই উম, তাকেটো নাই এতিয়া বাৰিষা দিন বুলি তোমাৰ ধৰাচোন এতিয়া পানীতো পথাৰত পানী নায়েই হয় নে নহয়। ত তাত মানে ৰ'দ দিলে শুকাই যায় পানীখিনি।
শুকাই যায় যি পানী থাকে ৰ'দ দিলে শুকাই যায়।
শুকাই যায় সেইটো তোমালোকৰ চাগৈ চৰকাৰী আঁচনি আছে চাগৈ?
নাই তেনেকুৱা নাই মই নিজে মটৰ চটৰ লৈ হেৰি কৰিছো।
অ, তুমি নিজেই বহুৱাইছা ঠিকে আছে তোমাৰ ডিচিশচন টো ভাল লাগিছে শুনি পেলাই কাৰণ তুমি ঘৰত বহি থকা নাই অন্য নিচিনাকে তোমাৰ এতিয়া তুমি নিজৰ ক কৰ্তব্য নিজে কৰি আছা আগুৱাই এনেকে আগুৱাই যাবা।
তা মানে এই বস্তুটো ভাবিছো নাই মোৰ যদি ইমান সুবিধা আছে যেতিয়া মই কৰি দিও।
তাকেতো ন সুবিধা থাকিলে তেনেকে কৰিব লাগে জানা এনেকে বহি থাকি লাভ নাই। কাৰণ তুমি এতিয়া মা দেউতাৰ ওপৰত কিমান আশা কৰিবা হয়নে মা দেউতা দিলেহে। তুমি পকেট পকেটত থাক আৰু ফুৰিবলৈ যাবলৈ মানে ধৰা মা দেতাক খুজিব লাগিব। তুমি যেতিয়া নিজে ইনকাম কৰিবা তেতিয়া তুমি মা দেউতাক নুখুজিলেও হ'ব আৰু।
উম, নাই এতিয়া ময়ে গোটেই ঘৰখনৰ হেৰি চলাই আছো আৰু দেউতাও আছে লাগি আছে এনেকে নহয় যে দেউতাই চাপৰ্ট নৰে দেউতাও চাপৰ্ট কৰে।
অ ঘৰৰ মানুহে চাপোৰ্ট কৰিব লাগিব তুমিতো অকলে ইমান খিনি নোৱাৰিবা। এইটোৱেই কথা এতিয়া ধৰাচোন অকল মাছৰ তুমি নহয় তুমি যদি হাঁহ পাৰ মুৰ্গী ছাগলী এনেকে- কিছুমান বস্তু গোটাই লৈ ব্যৱসায়
উম মই লৈ দিছো মই মই লৈ দিছো মা হতে চাই এইবিলাক হাঁহ মুৰ্গী ছাগলীও আছে মোৰ তিনিটা ছাগলী আছে আৰু আৰু আছিলে মাজতে গাঁৱত বিয়া আছিলে যে সিহঁতে মান কৈ আছিলে যে তহঁতৰ ছাগলীটো লাগিব লাগিব পিছত পইচা দিয়ে লৈ গৈছে। ডাঙৰ হৈছিল মানে-
অ, তাকেইতো। ন' সেইবিলাক আৰু এতিয়া ধৰা ব্যৱসায় বুলি ক'লে তুমি গতে অল ৰাউণ্ডাৰ হব লাগিব, তেতিয়া তুমি গোটেই মানে ধৰাচোন তেতিয়া তোমাৰ পইচা পাতি তোমাৰ হাতলৈ আহিব অকল তুমি মাছৰ ব্যৱসায় কৰি থাকিলে নহ'ব। আকৌ তোমাৰ ইফালে চব খিনি তুমি যদি কৰা কষ্ট কৰা তেতিয়াতো হ'বই আৰু ব্যৱসায় কৰা মানে এতিয়া দেখিছা বহুত ডাঙৰ ডাঙৰ হেৰি হৈছে নিজে নিজে কিমান পঢ়া ল'ৰা ছোৱালীয়ে ব্যৱসায় কৰি আছে ন।
অ' ব্যৱসায় কৰি থাকিলে লাহে লাহে ডেভেলপ হৈ যায় ন এইবিলাক মানে বুদ্ধিও আহে এটা বস্তুত লাগিলেহে পিছত গম পাই মানে। অভিজ্ঞতা বিলাক তেতিয়া হয় এনেকে ভাবি থাকিলে নহয় মানে লাগিব লাগে এইটো। যে নাই মই এইটো কৰি চাও হ'লে ল লাভ হ'ব নহ'লে শিকিম ন। শিকাতো যাব।
তাকে, তুমি মানে আমাৰ অসমৰ ল'ৰা ছোৱালী খিনি সেইটোৱে দৰকাৰ এতিয়া চাকৰি নাপ পাই কাৰণে তেওঁলোকে বাহিৰলৈ যাবলৈ বিচাৰে বাহিৰলৈ কিয় যাব লাগে। তোমালোকৰ মাটি বাৰী আছে ঘৰতে তোমাৰ খেতি খেতি কৰা ন।
অ, মানে কষ্ট-কষ্ট কৰিব নো খোজে যে সেইকাৰণে বাহিৰত কোম্পানী চোম্পানীত গৈ বেলেগৰ কষ্ট কৰি দিব এই নিজৰ খিনি কৰিব। এতিয়া মই কৈছো যে মোৰ ভাইটি এজন আছিলে বাহিৰত থাকে। তাক মই কিমান বুজালো পিছত বুজি পালে এতিয়া মোৰ দোকানত থাকে এতিয়া বাৰ হাজাৰ টকা তাক মই দি দিওঁ দৰমহা। আৰু দোকানো ভালে চলে হোটেলৰ কাষতেতো পান মানে ইমান পাণ বেচা হয়। আৰু পাণটো মানে মই গোটেইখিনি বস্তুখিনি মানে অৰিজিনেল আনি দিওঁ এনেকে জৰ্দা হৈ যাওক পানৰ। যি-যি লাগে মানে চব মানে ডু্ব্লিকেট একোৱে নিদো মানুহে চব দূৰৰ-দূৰৰ পৰা আহিলেও। ইয়াতে পাণ খাব আকৌ কৈও যায় যে তোমাৰ পানেই খাব নামিছিলো বোলে বাছৰ পৰা। সেনেকুৱাই কয় তাৰ পিছত আকৌ গাড়ীত গুচি যায় মানে পাণটো ভাল আৰু।
তাকে-তাকে তোমাৰ মানে সেইটোয়ে ভাল আৰু ধৰা তুমি এটা অকল যে অকল এটা ব্যৱসায় কৰা নাই তুমি যে বহুত ব্যৱসায় কৰি আছা।
মই যে মাছৰ লাভৰ পৰাই যে মই দোকান দিব পাৰিছো জানে আপুনি। মাছৰ পৰা যিমান খিনি লাভ হয় মই অলপ-অলপ থৈ-থৈ-থৈ-থৈ পিছত দোকান ধুনীয়াকে বনাইছো মানে মাছৰ লাভ পৰা দোকান খুলিছিলো মই। এতিয়া ধৰক দোকানতো যিমান দোকানৰ খৰচা দি মোৰ ঘৰ বাৰী চলি মানে থাকি যায়। তাৰপিছত মাছৰখিনি মই থাকি যায় লাভ বিলাক।
সেইটোৱে, নে সেইটয়েইটো আৰু ধৰক সেই মই ব্যয়ৱসায় কৰা মানুহে ভাল হয় আৰু ব্যৱসায় কৰিলে ভালো হয়।
উম, অ, এতিয়া মোৰ মন গ'ল ফুৰিব গৈছিলোঁ এতিয়া কৰ'বাত থাকিলে মই তাৰ তাক ক'ব লাগিব যে মোক টাইম দিয়ক মোক দুদিন ছুটি লাগে। মোক লাগিবই চুটি এইফালে নিদিব আৰু আও গালি দি দিব মনো বেয়া হৈ গ'ল। তেনেকুৱা আৰু।
উম, তাকেতো সেইটো বিলাক কি মানে নিজ স্বাধীন নিজ স্বাধীন তুমি এতিয়া ব্যৱসায়টোত। নিজ স্বাধীন ভাৱে যি কৰিব পাৰা কৰি থকা তোমাৰ মানে কোনো কবলো নাই মাতিবলো নাই। তোমাৰ নিজৰ ইচ্ছা সেইটো কাৰণে মানে ধৰ আছে ব্যৱসায়। বহুত ভাল, চাকৰিতকৈ ব্যৱসায়ে ভাল।
সেইটোৱে।
আৰু মাহেকত তোমাৰ ধৰা চাকৰি কৰিলে মাহেকত কি কেইটা টকা পোৱা। কিন্তু ব্যৱসায় কৰিলে